হেল্ল হেল্ল, শুনিছেনে? হেল্ল
শুনিছানে?
অ', শুনিছো, শুনিছে?
অ', কি কৰিছা?
এ, আছো ভাত খালে?
অ', খালোঁ। তুমি খালা?
মই খালোঁ দিয়ক।
অ', আমাৰ এই আজি খুৰীহঁতৰ ঘৰতে ভাত খাব মাতি ছিলে মানে তাতে গৈছিলো, ভাত খাই আহিলোঁগৈ।
অ', কিবা আছিলে?
কৈ আছিলে বা, ভন্টি যদি আহে মানে আৰু তেতিয়া একেলগে ভাত খাব মাতিম বুলি কৈ আছ ছিলে মানে আমাক মাতিছিলে। আমি কলো বাওঁ ভণ্টিও আহক। একেলগে যাম আৰু। পৰিয়ালটো পিছত ক'লে অ, তেহে এতিয়া মানে সিহতে আহিছ ছিলে যে। সেইটো মানে-মানে ক'লে আহ। আহহা নহলে আজিয়ে খাই যোৱ আহি আকৌ সিহঁতে গুচি গলে আকৌ আহহা নহব সেইটো কাৰণে আজি ঘলৰত তাতে খাই আহিলোগৈ
অ এই ভণ্টি গৈছো মানে ঘৰলে
অঁ আহিছিলে মানে তাই
আহ আহ
হেল্ল' তুমি খালা ন
মই খালো খালো কি হেদি খালে
মই এয়া মাছ আৰু মাংস দুইটা বনাইছিলে তেনেকে খাই আহিলো তুমি
আমাৰ মাছ আজি
অ আজি ইমান গৰম ন
অ আজি বহুত গৰম এই ইয়াত বহুত গৰম
বা ইমান গৰম দিছে আহ থাকিব নোৱাৰি
টো একদম পেলাই দিছে
আহ আৰু মানে কি হৈছে ঠাণ্ডা হৈ আছিলে ন ইমান খচকে গৰমটো হৈ গৈছে আহ কিবা থাকিব পৰা নাই
আজিতো আৰু ৰ'দতো বহুত কাজ
উম হয় আকৌ দেই ইমমান ইমান গৰম হলে কেনেকে থাকিম বাৰু ন
জুলাই জুন জুলাই আৰু আছেই হ'বলৈ
উম জুলাইতো ইমান নহয় গম পাইছা জুলাইত কি হয় বৰষুণ
জুলাইত বৰষুণ দিয়ে যে অ কিন্তু এইবাৰ আকৌ বৰষুণ বৰষুণ আকৌ এইকেইদিনত দিলে আকৌ তাৰ পৰা এতিয়া গৰম পৰি আছে ত
উম উম এনেই হলে কিন্তু তোমাৰ মানে কি হয় মে' লাষ্টলৈকে মানে গৰম বহুত আহি যায় ন এই জেঠ বাৰসৰ মায়ে বুলি কয় যে হয় সেইটো মানে মাৰিয়ে দিয়ে তাক তাৰ পিছত মই মানে ৰাতিপুৱা স্কুল হৈ যায়। যাই গৈয়ে এইবাৰ তেওঁও মানে ধৰি লওক গৰমটো নাছিলে ন আজিয়েকে তৎক্ষণাত গৰমটো দি দিছে দেই কেনে মানে থাকিব পৰা নাই অ অসমতো আগবঢ়াব নেকি ৰাতিপুৱা কৈ দিব ছাগৰ উম বহাই দিয়ে অঁ এইবাৰহে বুক হোৱা নাই আৰু কিয়? উম আৰু কি হয় জানানে ৰাতিপুৱাই স্কুল স্কুল হ'লে কি হয় ৰাতিতটো এনেও গৰমত শুব নোৱাৰি। হয়নে টোপনি আহে সদায় জোৰ পঢ়িলেহেন ৰাতিটো ৰাতিপুৱা টাইমটোহে টোপনি আহে কিন্তু কি হয় ৰাতিপুৱাই স্কুল দিলে মানে টোপনিটোৱে পূৰ্ণ হয়। আৰু তুমি যদি স্কুলৰ পৰা আহাত তাইৰ ওচৰত যিটোহে গৰম সেই গৰমত শুব নোৱাৰি আৰু উম নোৱাৰি আৰু একদম বহুত গৰম হয় উম আৰু মানে এ হেৰি হয় ছাত্ৰ ছাত্ৰী স্ৰী খিনিও টোপনিয়াই টোপনিয়াই যায় দেহি সিহঁতেওতো টোপনিয়াই থাকে। সিয়ে গৈয়ে
হয় এ সোনকালে দিলে দি অ সোনকালে দিলে সেইটো এটা দিগদাৰ হয়।
তোৰ এটা দিগদাৰ হয়। হয় আৰু
এনেতো একোও কথা নাই ন আমিত তোৰ যাবই লাগিব কিন্তু সেয়া ছাত্ৰ ছাত্ৰী খিনি অসুবিধা পালেনো কি কৰিম এতিয়া আজি কেনেকুৱা হৈছে জনানে আজি তোমাৰ এতিয়া খালি ঈদ গৈছে হয়। আজিনো তুমি মুছলিম ল'ৰা ছোৱালী ফুলিখিনিত ক'ত পাবা স্কুলত এনেও নু। পোৱা নাহে কিন্তু তোমাৰ উম বন্ধই দিব লাগিছিল কিন্তু তোমাক কালি ৰাতিয়ে মানে চি আৰ চি চি গ্ৰুপত দি দিছে আৰু আমাৰ গ্ৰুপত মানে ধৰিলোৱা কাইলৈ ল'ৰা ছোৱালী হাণ্ড্ৰেড পাৰ্চেণ্ট প্ৰেজেণ্ট থাকিবই লাগিব। কেনেকে থাকিব কোৱাচোন? আমাৰ তাত স্কুল অ অ আমাৰ তাতে স্কুলখন গোটেই মুছলিম এৰিয়া মাইনৰিকী এৰিয়া তেনেকোৱাত তুমি কেনেক পাবা ভাল আছালে
সেইটোৱে আজি প্ৰায় স্কুল বন্ধই দিয়া আছে আজিও
আমাৰ নিদিয়ে নহয় আম চৰকাৰী স্কুল বন্ধ ন তি যাবই লাগব এইটো মানে ধৰি লও তোমাৰ হেৰি দিব লাগে যে তুমি আজিকালি ধৰি লও আগতে ৰেষ্টা বহীত লিখিলেই হয় ন আজিকালি তোমাৰ এটা এপচ দিছে তেওঁলোক াত গৈ প তমি ম এমাৰ মুখখন দেখিলেহে ল'ব চগুকেই টপ তিপক মাৰ দিব লাগিব তেতিয়াহে ল'ব ফটো দি পেলাইওতো দিব পাই ন কোনোবাই নোৱাৰি নোৱাৰি আগতে তে মানে এনেকুৱা আছিলে তুমি ৰেষ্টা খখনত লিখি দিয়ে ন আগতে সেইটো কাৰণে এই নিয়মটো কৰিলে উম উম সেনে কোনোবা ছাইনটো কৰি থৈ দিয়েছে মানে কৰিব জানিলে। হয় নে? কিন্তু আজিকালি সেইটো কৰিব নোৱাৰা তোমাৰ মানে স তেওঁলোকে মানে এটা মানে ধৰি লও এটেণ্ডেন্ঞ্চ ল'ব পৰাকৈ টেবলেট এটা দিছে ধৰি লও আমাক তাত তুমি মানে নিজে গৈ উপস্থিত থাকি তুমি চকুকেইটা টিপ তিপাব লাগিব তেতিয়াহে মানে তুমি যে জিন্দা আছা গম পাব নহলে থৰ হৈ থাকিলেও নহব নলয় তেতিয়া এনেকুৱা মানে আজিকালি আৰু ল'ৰা ছোৱালী খিনিও দিব লাগে তাকে নহয় চকু বিষাই যায়গৈ বোলে সিহঁতৰ
অ চবেই দিব লাগে
দিব লাগে ল'ৰা ছোৱালীয়ে যে দিব লাগে অ বাইদেউ চকু বিষাই গৈছে গৈ তেও নলয়চোন বুলি কব কহানে এনেকুৱা কেতিয়াবা তোমাৰ কি হয় সিহঁতকে চিনি নাপায় মানে এনেকুৱা হয়, মানে এইটো আৰু উ, নেটৰ দি হয়, যি এতিয়া ন, কেতিয়াবাতো নাও সাল সলনি ঘটেই আৰু এইটো এই তেনেকুৱা হয়, সেইয়াই আৰু তুমি কি কবা এয়া আজি সিয়া মানে কৈ-পিছত মানে ইচ স্কুলত অ', মানে আকৌ ফোন মাৰিছে চি আৰ চি চি মানে আৰু কৰা তোকে মানে ঘৰত গৈ হ'লেও মানে গাৰ্জেনটক মানে তোমালোকে মানে কোৱা গৈ যে, ল'ৰা ছোৱালী খিনি আহিবই লাগিব আজি আমি আইজি স্কুল গৈ তোমাৰ মানে ঘৰে, ঘৰে চকীদাৰ আছে যে তাৰ লগত ঘৰে, ঘৰে গৈ ল'ৰা ছোৱালী খিনি মানে গাৰ্জেনটক কৈ, কৈ ল'ৰা ছোৱালী খিনি লৈ আহিছো মানে আনি ৰা সি চাৰে বাৰটা বজাত ছুটি দি আহিছোঁ। কাৰণ সিহঁতেও নাথাকে এতিয়া আমিনো কি কৰিম?
সেইটোৱে ইমান গৰম আৰু উম।
তাতে আৰু সিহঁতৰ বিহুতো এইটো বোলে মেইন যে, হয়, সুৱা বি
সেইটোৱে অ', অ', এইটো খোৱা বিহু
খোৱা বিহু সিহঁতে এইটো বিহুত ক'ত আহিব, ক'ত আহিব অ', সেইটোয়ে আৰু তেনেকুৱা মানুহক অশান্তি কৰিব বয়া লাগে ন আমাৰ বিহু হ'লেনো আমি
আমি অ', সেইটোৱে আমাৰো বন্ধই দিয়ে, উম।
তিনি, চাৰি দিন বন্ধ থাকে ন? ব ব'হাগ বিহুত থাকেই কিন্তু আচলতে দুদিন দিব লাগে কিন্তু ন? কবলৈ গ'লে কিন্তু নিদিয়ে যে আচলতে দুদিনৰ মোয়ে, মোয়ে সিহঁতৰ বিহুটো হৈ যায় ন এইটো ইটো বিহু এমাহৰ পিছত এইটো বিহু হৈ যায়, কাৰণে চাগৈ নিদিয়ে নেকি?
জানো তাকে
দিনেই দিয়ে বোলে দুদিন নিদিয়েই
কিছুমান ইস্কুল কিন্তু বন্ধ দুদিনে বন্ধ দিছিল।
জানে তোমাৰ মানে যিখিনি স্কুল ধৰি লওোৱা প্ৰাইভেট সেইখিনিয়ে মানে নিজৰ তলন মতেদি এদিন বঢ়াই দিব পাৰে কিন্তু তোমাৰ মানে আমাৰ আমাৰ যোন খন মানে বছৰেকীয়া ধৰি লওক নিদিয়া আমাক মানে খন কেলেণ্ডাৰ বনাই দিয়ে মানে সেইটো মতে দিয়ে আমাৰ বন্ধ থাকিব তাৰ মতেদিিয়ে আমাৰ খোলা থাকিব কিব আৰু তোমাৰ মানে এনেকুৱা হয় এতিয়া যিহেতু আমি এপছত ে দিওঁ ন এটেণ্ডেন্ঞ্চ ত তোমাৰ কালি বন্ধ আছে আছিলে ন প্ৰথমটো ঈদৰ কাৰণে সাতাইছ তাৰিখেহে বন্ধ আছে ছিলে তাৰ পিছতহে আঠাইছ তাৰিখ কৈ দিলে কিন্তু আমি যে সাতাইছ তাৰিখে দি সদিনাখন কিয় নিদিয়াকেইটটা কিন্তু হলিডে ওলাই থাকিব কাৰণ কি সিঁতখন বন্ধ আছিলে যে আজ তাৰিছত আমি আঠাইছ তাৰিখ সেই যেন নিদিলোগৈ হয় সেইকেইিন আমাক কিন্তু এবচেট বুলি দেখে খাই থাকিব কিন্তু সেইটো মানে অলৰেডি কেলেণ্ডাৰতটো বনাই থাক থয় যে সেইটো মতে দিয়ে এপছটো মানে একবছৰলৈ চলাই দিয়ে ডেট বিলাক চেঞ্জ হলে ধৰি ল তেওঁ অফিচে গম পায় যে সিহঁত তে ছুটী টো চেঞ্জ কৰি দিছে বুলি হয় কিন্তু মানে ধৰি লও এবচট টো সেইটো কৰিব নোৱাৰে ন এফ এবছৰ কাৰণ তেওঁোক তে বান্ধিয়ে লয় কেলেণ্ডাৰ ৰোল হেৰি মতে দি নিয়ম বিলাক দি পেলাই সেই তেনেকুৱা হয় মানে
এনেইতোন এ ছুটি মানে হেৰি হয় আৰু তোমাৰ মানে চিেলটো পোৱা তুমি আৰু বাৰ দিন পোৱা তাৰপিছতে আনলিভ এটা থাকে নহয় আনলিখটো তোমাৰ এতিয়া বোলে অ বছৰত চিৰিয়েল চবৰে বাৰদিনে থাকে কিন্তু আনলিফ্ট তোমাৰ পোন্ধৰ দিন এক্সট্ৰা থাকে সেইটো যদি তুমি নোলোৱা তোমাৰ ৰিটায়াৰ্ডৰ টাইমত মানে সেইটো তোমাৰ মানে সেইটোৰ পৰা মানে তুমি পইচা এটা পাবা মানে আৰু ৰিটায়াৰৰ পইচাত সেইটো মানে জমা হৈ যায় ক তোমাক যদি দৰকাৰ হয় তুমি ল'বও পাৰা
অ বুজিছো
উম এনে ছুটী বিলাক নহয় ইমান দৰ নাপাই নহয় কাৰণ কিয় জানে জুলাই মাহটো যে স্কুলত বন্ধেয়ে থাকে ত তোমাৰ কৰবাত যাব লগা থাকিলে অ বন্ধু থাকেই সেইটো ক্ষেত্ৰত ভাল উম আমাৰ বা ভন্টিয়ে মোক এইটোকে বেয়া পায় অ দিয়েই আৰু তোমাৰ এনেকোৱা হয় ন তুমি এতিয়া শিক্ষক দিৱসৰ দিনাখন ন সদিনাখন ধৰি লক প্ৰগ্ৰাম চগ্ৰাম পাতি দিলা হয়নে আকৌ বিশ বি জুনৰ দিনাখন তুমি প্ৰগাম পাতি দিলা ল'ৰা ছোৱালী খিনিও ভাল পালে ন আৰু তেনেকে পাতিলে নাচিও নহয় চবে তে সেইখিনি কিন্তু মানে তোমাৰ মনবিলাক মানে সলনি হৈ থাকে মানে সেইটো সেইটো কাৰণে ভাল স্কুল বিলাকত কিন্তু কষ্ট আছে কাৰণ কিয় জানানে কাৰণ তুমি এটা ল'ৰা ছোৱালীক গোটেই কথাখিনি সোমোৱাই দিব লাগিব ন সি তেতিয়াহে বুজি পাব সেইখিনি টান উম উম সেইটোৱে অ বেছি ভাগ থাকে আৰু সিহঁতৰ চাবাচোন লিখিত আৰু কথিত ভাষাটো বেলেগ বেলেগ সিহতৰ অ আমাৰ নিচিনা আমাৰ যি টো কঠিত হয় আমি সেইটোয়ে লিখোও হয়নে কিন্তু সিহঁতৰ নহয় সিহঁতৰ লিখিত আৰু কথিততো বেলেগ, বেলেগ হয়, সিহঁতৰ সেইটো প্ৰব্লেম হয়, সিহঁতে এ, নহয় এই ক'ত এনে যাব লাগে আজিকালি তোমাৰ এনেকুৱা হয়, মোবাইল মানে কি অ', ষ্ট্ৰিক কৰিলে বহুত
আগতে বাৰু, আগতে বাৰু মাষ্টৰ বিলাকে অকন হেৰি কৰি থৈ দিয়ে।
উম, উম, আজিকালি নোৱাৰে তোমাৰ পুৰণা খিনিয়ে তোমাৰ মোবাইলৰ কাম বিলাক বুজিয়ে নাপায় গম পাইছানে? এনেকুৱা হয়। একো বুজি নাপায়, তোমাৰ এতিয়া আমাৰ ছাৰহঁত আছে যে, ছাৰহঁত ধৰি লওঁ এইজটো হৈছে ত' ছাৰহঁত তে একো বুজি নাপায়। কেনেকে মোকে কোৱাই মানে তুমিয়ে কৈ দিয়াচোন মই এইটো বুজিয়ে পোৱা নাই বেয়াও লাগে, এতিয়া মোৰ দেউতাহঁতৰ বয়সৰ যদি মোৰ লগত কাম কৰি থাকে তেওঁলোকে কেনেকে বুজি পাব মোবাইলটো হয়নে? আমিহে পাইছো এতিয়া উম।
চবেই নোৱাৰে নহয়, এতিয়া বয়স মানুহবিলাকে নেজানে
অ'।
অ', নোৱাৰে, নোৱাৰে। হেল্ল'! হেল্ল'! নেটৱৰ্কটো বেয়া নেকি?
উম। তেনেকুৱাই, এনেকে অসু, বিধাত বাৰু দিয়া ন! ঠিকে আছে দিয়া ন! উম, উম। ঠিকে আছে দিয়া, অ'। শুনিছানে? অ, অ'।